হেল্ল'
অ কোৱা
শুনিছা
উম শুনিছো
বাকী কি খবৰ
খবৰ আছো দিয়া আৰু কিবাকে তুমি
মই আছো ৰবা
বাকী এক্সজাম চেক্সজাম শেষ হ'ল
এক্সজাম শেষ শেষ তোমাৰ
মোৰো শেষ হৈছে ৰ'বা এ বন্ধ দিছে এতিয়া গৰমৰ বন্ধ দিছে কেইদিন মান
অ
এ শুনা তোমাৰ লগত আজি কিবা টপিক ডিছকাছ কৰিম বুলি ভাবিছিলো
কি টপিক বা
এহ টপিক মানে আছামিছ কালচাৰৰ ওপৰত মানে অসমীয়া সংস্কৃতিৰ ওপৰত
অ
এ এনে কেনেকুৱা লাগিছে টপিকটো ঠিকে আছে নে
এই বঢ়িয়া টপিক, ভালেই হ'ব।
ভালে হব ন।
অ
উম বাৰু অ, অসমীয়া সংস্কৃতিটো মানে কেৱল বাৰু অসমৰ বাবে গৌৰৱ নহয় এই সমগ্ৰ, সমগ্ৰ ভাৰতবৰ্ষৰে এক অমূল্য সম্প্ৰদ হয়।
উম হয় হয়, ঠিকে কৈছা।
এ তুমি কি ভাবা
আৰু তোমাৰ অসমৰ সংস্কৃতি বহু পুৰণি আৰু তোমাৰ বৈচিত্ৰপূৰ্ণ, আৰু তোমাৰ ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠী আছে। ভাষা ধৰ্ম আৰু, পৰম্পৰাৰ মাজত এক সুন্দৰ মিলন দেখা যায়। এই বৈচিত্ৰসমূহে অসমৰ সংস্কৃতিক বিশেষ কৰি তুলিছে।
অ হয়, তেন্তে ষ্টাৰ্ট কৰো আৰু টপিকটো আমি।
উম উম কোৱাচোন
মানে তুমি এনে এ কালচাৰ মানে তোমাৰ সংস্কৃতি মানে কি বুজি পোৱা আৰু তুমি কোৱাচোন
উম সংস্কৃতি মানে হৈছে তোমাৰ এটা সমাজৰ জীৱন ধাৰা, ইয়াৰ ভিতৰত তোমাৰ ভাষা, সাহিত্য, সংগীত, নৃত্য, পোচাক, খাদ্য, উৎসৱ, আমাৰ তোমাৰ তাৰপিছত শিল্প, আচাৰ ব্যৱহাৰ। বিশ-বিশ্বাস আৰু পৰম্পৰা সকলো অন্তৰ্ভুক্ত।
আহ, মানে ঠিকেই আৰু মানে, এ এনেই তুমি অসমীয়া সংস্কৃতি কেনে কৈ গঢ়ি উঠিছিল। তুমি জানে মানে, হিষ্টিটো গম পোৱা নাই অসমীয়া সংস্কৃতিৰ?
মোৰ মতেটো অসমত যেতিয়া তোমাৰ আহোম, বড়ো, মিচিং, কাৰ্বি, ৰাভা ডিমাছ, ডিমাচা, টাই, মৰাণ তাৰপিছত তোমাৰ মটক, চুতীয়া, দেউৰী আদি বহু জনগোষ্ঠীয়ে যুগে, যুগে বসবাস কৰি আহিছে। আৰু তেওঁলোকৰ ভাষা পৰম্প ৰা আৰু জীৱন শৈলীৰ, সম্বন্ধবোৰ ফলত অসমীয়া সংস্কৃতি গঢ়লৈ উঠিছে।
মানে অসমীয়া সংস্কৃতি মানে একক নহয় আৰু মানে বিভিন্ন সংস্কৃতি যেনে চুতীয়া, দেউৰী, মটক, বড়ো, মিচিং কাৰ্বি, ৰাভা এইবিলাক সকলো, সংস্কৃতিৰে মিলনৰ ফল আৰু এটা।
হয়, হয়। আৰু তোমাৰ এইকাৰণে অসমত তোমাৰ বৈচিত্ৰ, বৈচিত্ৰৰ মাজত অকৰ উদাহৰণ বুলি কোৱা হয়।
উম, ঠিকে কৈছা। তুমি এনে অসমীয়া ভাষাৰ বিষয়ে কিবা জানানে? মানে যি জানা আৰু মানে অলপ কোৱাচোন তুমি এনে?
অসমীয়া ভাষা তোমাৰ অসমৰ চৰকাৰী ভাষা। তোমাৰ ইয়াৰ ইতিহাস বহু পুৰণি আৰু। তোমাৰ সাহিত্যয়ৰ ক্ষেত্ৰতো অসম যথেষ্ট সমৃদ্ধ, সমৃদ্ধ
উম, উম, সমৃদ্ধ হয়। তুমি, কিছুমান মানে অসমীয়া সাহিত্যৰ কিছুমান বিশিষ্ট সাহিত্যিক আছে ন।
অ',
সেইবিলাকৰ বিষয়ে অলপ কোৱাচোন?
উম, যেনেকে তোমাৰ ধৰা
নাম বিলাক কোৱাচোন চোন সিহঁতৰ নাম।
হয়, হয়। তোমাৰ যেনে তোমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, ল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, ডক্টৰ ভূপেন হাজৰিকা। কা তাৰপিছত তোমাৰ হীৰেণ ভট্টাচাৰ্য। মামণি ৰয়চ্যম গোস্বামী ইত্যাদি আৰু।
হয়, হয়। মানে বিশেষকৈ মানে ধৰা অসমীয়া সংস্কৃতিত শংকৰদেৱে অসমীয়া সাহিত্যত, নাটক, সংগীত বা সমাজ সংস্কাৰত বিশাল অৱদান আগবঢ়াই গৈছে হয়নে নাই?
উম, হয়, হয়। ঠিকে কৈছে আৰু তোমাৰ তেওঁৰ ৰচনা আজিও আমি ৰা সমানভাৱে স-সমাদৃত।
সমাদিত্য হয়, হয়। ধৰা বিহু অসমৰ মানে প্ৰধান উৎসৱ তুমিটো গম পোৱাই বিহুৰ কথা।
জানো সেইটোৱে।
তেন্তে অসমীয়া সংস্কৃতিৰ মানে কথা ক'লে প্ৰথম আমি বিহুৰ কথা ক'ব লাগিবই আৰু হয়নে নাই।
লাগিবই, লাগিবই আৰু বিহু হৈছে অসমৰ আটাইতকৈ একৈ ডাঙৰ উৎসৱ দিয়াচোন।
হয়, হয়, এনে বিহু কেইটা মানে
বিহুতটো আমাৰ তিনিটা যেনে তোমাৰ ধৰা ৰঙালী বিহু ৰঙালী বিহু যাক তোমাৰ বহাগ বিহু বুলিও কোৱা হয়। আৰু বহাগ বিহুত্বৰ পালন কৰা হয় যিহেতু। আৰু এই তোমাৰ এই নতুন বছৰৰ বছৰ আৰু বসন্ত খাটোক আদৰণি জনোৱা উৎসৱ।
হয় হয়।
বসন্ত তোমাৰ ঋতু যোনটো ঋতুক আদৰণি জনোৱা যায়। এইটো উৎসৱ এনে তাৰপিছত তোমাৰ সেই ৰঙালী বিহু যিটো তোমাৰ কাতি মাহত পালন কৰে আৰু তোমাৰ এই সময়ততো তোমাৰ খেতি পথাৰত চাকি জ্বলোৱা হয় আৰু ভাল ফলৰ বাবে ফচলৰ বাবে। প্ৰাৰ্থনা কৰে খেতিয়কসকলে আৰ তাৰপিছত শেষত আহে তোমাৰ ভোগালী বিহু যিটো আমাৰ মাঘৰ মাহত পালন কৰা হয় আৰু এই আনন্দৰ ভোজ আৰু সংস্কৃতি উৎসৱ। সম্প্ৰতিৰ উৎসৱ।
এনেধৰা বিহুৰ সময়ত বিশেষকৈ মানে সে এ বহাগ বিহুৰ সময়ত। যাক আমি ৰঙালী বিহু বুলি কওঁ সেই বিহুৰ সময়ত মানে মানুহে কি কি কৰে এনে
আহ নতুন তোমাৰ বহাগ আমি নতুন কাপোৰ কিনো তাৰ পিছ পিন্ধো তাৰপিছত বিহু নাছে। তাৰপছত বিহুগীত গোৱা যায় আৰু তোমাৰ আত্মীয় স্বজনক লগ পাই পিঠা পনা লাৰু আদি তৈয়াৰ কৰা যায়।
হয় হয় তুমি এনে বিহু নী বিষয়ে কি জানা আৰু বিহু নিট্য মানে কি হয় বা তাৰে। চিগনিফিকেন্সটো কি মানে বিশেষত্বটো কি আৰু বিহু নৃত্য
এইতো আমাৰ অসমৰ পৰিচয় ইয়াত তোমাৰ ঢোল পেপ পেপা গগনা তাৰপিছত টকা তাল আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়।
অহ আৰু বিহু গীতৰ বিষয় বস্তু কি হয়।
বিষয়বস্তুটো মই ক'ব গ'লে তেনেকে প্ৰেম প্ৰকৃতি কৃষি আনন্দ আৰু সামাজিক জীৱনে বিষয়বস্তু আৰু।
উম উম। তুমি অসমীয়া পোচাক মানে কি বুলি ভাবা আৰু মানে কি জানা আৰু তাৰ বিষয়ে অলপ কোৱাচোন।
অহ তোমাৰ মহিলাৰ বাবে ধৰা মেখেলা চাদৰ আৰু পুৰুষৰ বাবে ধুতি কুৰ্তা আদি গামোচাখন আমাৰ যোনটো মেইন
অ আৰু গামোচাৰ গুৰুত্ব কি হয়?
গামোচা অসমীয়াৰ গৌৰৱ দিয়াচোন ই সন্মান মৰম আৰু পৰিচয় প্ৰকৃতি প্ৰতীক। গামোচাই আমাৰ যে অসমৰ পৰিচয়।
হয়, হয় তুমি এনে মোক কিবা সুধা চোন আৰু।
কি সুধিম তোমাক এতিয়া এনেই অসমীয়াৰ খাদ্যৰ বিশেষত্ব কি কোৱাচোন তোমাৰ মতে?
খাদ্যৰ সংস্কৃতি, খাদ্য খাদ্য মানে খাদ্য সাধাৰণতে কম আৰু অসমীয় খাদ্য সাধাৰণতে মানে কম মছলাযুক্ত আৰু স্বাস্থ্যকৰে হয়।
যেনে তোমাক তুমি যদি মোক সুধা আৰু কিছুমান খাদ্যৰ নাম। তেতিয়া চাবা, মই কৈ আছোঁ তোমাক খাৰ হওঁক টেঙা মাছ হওঁক পিঠা হওঁক লাড্ডু চিৰা দৈ হাঁহৰ মাংস বাঁহগাজ আলু পিটিকা
উম।
এইবিলাক হয় আৰু মানে, ধৰা আলু এইবিলাক মানে চ সেই আৰু ক'ম মছলা থকা আৰু চব খাদ্যবিলাক হয়।
আৰু চব হেলডি হয়, মানে স্বাস্থ্যকৰে হয়।
হয়, হয় আৰু তোমাৰ আমাৰতো ইয়াতে সত্ৰৰ নামঘৰো বহুত দিয়াচোন অসমখনত। তুমি তাৰে বিষয়ে কি কি তাৰে বিষয়ে কি জানা তুমি?
সত্ৰ মানে কি ক'ম? সত্ৰ সত্ৰ আৰু নামঘৰ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল।
উম।
বহুত পুৰণি আগতে তাতে তেওঁ কৰা ধৰ্মৰ বিষয়ে আলোচনা কৰিছিল, নাম প্ৰসংগ কৰিছিল, গধূলি হোৱাৰ লগে লগে তাতে সকলোৱে যে নাম প্ৰসংগ কৰে দবা কোব বজাই চাকি বন্তিত জ্বলাই তাৰে ধৰ্মীয় কথাবিলাক আলোচনা কৰিছিল আৰু মানে।
উম, আজিও কিন্তু তোমাৰ বহু গাঁৱত নামঘৰ কিন্তু সমাজৰ কেন্দ্ৰবিন্দু বুলি কোৱা যায়।
অ', অ', হয় হয়। গাঁও বিলাকততো সেইয়ে আৰু। নামঘৰ বা সত্ৰ ঘৰ আদি সেইবিলাকে মানে আৰু, তাতে গধূলি হোৱাৰ লগে লগে সকলো বক্তি যায় নাম প্ৰসংগ কৰে, সেইকাৰণে সমাজৰ কেন্দ্ৰবিন্দু কয় আৰু।
হয়, হয়। আৰু অসমত তোমাৰ হস্তশিল্পৰ বিষয়ে কোৱাচোন কিবা?
হস্তশিল্প মানে, ধৰা হেণ্ডলুম ক্ৰাফ্ট মানে ধৰা অসমত এ এৰী মুগা পাট কাপোৰ বা এইবিলাক ৰেচমৰ বাবে অসমখন বিখ্যাত আৰু।
আচ্ছা তাৰ উপৰিও তোমাৰ বাঁহ বেটৰ সামগ্ৰী, তাৰপিছত তোমাৰ মাটিৰ শিল্প আৰু কাঠৰ শিল্পও বিখ্যাত
অ', হয় হয় হয় সেইবিলাকো পায়। মানে বাঁহ বেতৰ কাৰণেতো অসম অলপ জনাজাত। বা মা
যায়, যায় হয়। আৰু তোমাৰ বৰ্তমান সময়ত ধৰা সংস্কৃতিক কেনেকৈ সুৰক্ষিত কৰিব পাৰি।
চোৱা সংস্কৃতিটা সুৰক্ষা কৰিবৰ কাৰণে আমি ফাৰ্ষ্ট আমি নিজৰ মা তৃভাষাটোক সন্মান দিব জানিব লাগিব।
জানিব লাগিব।
উম, আৰু ফাৰ্ষ্ট আমাৰ অসমীয়া মাতৃভাষাটোক আমি সকলোৱে সন্মান কৰিব লাগিব। তাৰপিছত ধৰা তুমি বিহু আৰু লোক সংস্কৃতিটো সংৰক্ষন কৰি ৰাখিব লাগিব। মানে আমি হেই বিহু আৰু লোক সংস্কৃতিটো যেতিয়া পাহৰি নাযাওঁ আৰু। এনে অকল পালন কৰিব লাগে সেইটো নহয়, আমি ভালকে পালন কৰিব লাগিব এইবিলাক সংৰক্ষন কৰি ৰাখিব লাগিব। গামোচা মেখেলা চাদৰ আদিৰ ভালকৈ ব্যৱহাৰ কৰিব লাগিব। যিহেতু গ গামোচা আমাৰ সম অসমীয়া সমাজৰ মূল কেন্দ্ৰবিন্দু ন। বা কোনোবা ব্যক্তি আহিলে আমি গামোচা সম্বৰ্ধন কৰো।
হয়, হয়।
ত সেই সেইকাৰণে আমি গামোচা ব্যৱহাৰটো ভালকে কৰিব লাগিব। বা যিহেতু আমি অসমীয়া সমাজৰ কাৰণে মেখেলা চাদৰে মানে মেইন ড্ৰেছ ন, আমাৰ সাজ পোচাকটো মেইন আমাৰ মাখেলাচাদৰে। তো হেই বিলাক ভালকৈ ব্যৱহাৰ কৰিব লাগিব। আমি পুৰণি লোক কগীত আৰু লোকনৃত্য শিকিব লাগিব। যিহেতু যিহেতু মডাৰ্ণ আমাৰ কালচাৰ নহয় ন, বা হিপ হপ এইবিলাক আমাৰ একো কালচাৰ নহয় ন।
নহয়, নহয়।
নহয়, সেইকাৰণে আমি লোকগীত বা লোক নৃত্য এইবিলাক শিকিব লাগিব। নতুন প্ৰজন্মক আমি আগৰ সংস্কৃতিবিলাকৰ বিষয়ে শিকাব লাগিব। তেতিয়াহে তেওঁলোকে আৰু আগৰ নতুন প্ৰজন্ম শিকাব পাৰিব। যদি আমি যদি নতুন প্ৰজন্মক এই পুৰণা সংস্কৃতিৰ বিষয়ে নিশিকাওঁ তেত তেতিয়া তেওঁলোকে এইবিলাক সকলো পাহৰি যাব, অ', সন্মানো নকৰিব তেত তিয়া বা আৰু-আৰু যিহেতু এতিয়া-এতিয়া সামাজিক মাধ্যয়মৰ সময় ন সামাজিক মাধ্যয়মত আমি অসমীয়া সংস্কৃতিৰ যিবিলাক প্ৰচাৰ কৰিব লাগিব। যাতে সকলোৱে পাই যায় আৰু অসমীয়া সংস্কৃতিৰ বিষয়ে আৰু। হয়, এনেকে এইবিলাক ষ্টেপচ আমি মেইনটেইন কৰিব লাগিব, তেত তে আমি অসমীয়া সংস্কৃতিটো সুৰক্ষা কৰি ৰাখিব পাৰিম।
ঠিকে কৈছা আৰু তোমাৰ, অ' অসমীয়া সংস্কৃতি তোমাৰ হৈছে তোমাৰ ধৰা ঐক্য সম্-সম্-সম্প্ৰপিত এ তোমাৰ কি বুলি কয় এটো সন্মান আৰু যোনটো পৰম্পৰাৰ এক সুন্দৰ সং-সংমিশ্ৰণ হয়নে নহয়?
হয়। কোৱা, হেল্ল'। অ', উম।
আৰু তোমাৰ এই সংস্কৃতি সংৰক্ষণ কৰি কৰাটো আমাৰ সকলোৰে দায়িত্ব।
অ', হয়, হয়। এইটো আমি সংস্কৃতি এটো সংৰক্ষণ কৰি ৰাখিবই লাগিব। সেইটো আমাৰ প্ৰত্যেক অসমত বাস কৰা প্ৰত্যকজন ব্যয়ক্তিৰে এটা-এটা দায়িত্ব হৈ যায় আৰু। এনে ধৰা আমি ভাষা-সাহিত্য বিহু-সংগীত নৃত্য, খাদ্য, পোচাক, সচ-সত্ৰ হস্তশিল্প, সংস্কৃতি আদি-আদি সকলো বিষয় সংৰক্ষণৰ বিষয়টো আমি আলোচনা কৰিলোৱে ইয়াতে।
উম। আৰু ধৰা আজি আমি ভাষা সাহিত্য এইবোৰতো আমি আলোচনা কৰা গ'লে।
অ', অ'।
আৰু আমি নিজৰ ভাষা-সংস্কৃতি আৰু পৰম্পৰাক সন্মান কৰাটো আমাৰ এটা দায়িত্ব, আৰু আগন্তুক জন-প্ৰজন্মলৈ প্ৰজন্মৰ গৌৰৱৰে আমি আগবঢ়াই দিব লাগে।
অ', হয়, হয়। এইটোৱেতো আমি আগবঢ়াই নিব লাগিব তেতিয়াহে আমাৰ নৱপ্ৰজন্মইও আমাৰ অসমীয়া সংস্কৃতিক সন্মান কৰিব আৰু সেনেকুৱা টাইপৰ।
হেইটোৱে, হেইটোৱে।
তুমি ইয়াতে কি ভাবা?
কি ভাবা মানে আমি সেয়ে আৰু এ যিখিনি আলোচনা কৰিলো সেইখিনি ভাল কে মানে যদি আমি সমাজৰ আগত দৰ্শাই দিওঁ, বা স সকলোকে জনাজাত কৰো মানে সামাজিক মাধ্যমৰ জৰিয়তে, তেতিয়া মানে আমি অসমীয়া সংস্ক স্কৃতিটো ভাল কৰি সংৰক্ষণ কৰি ৰাখিব পাৰিম আৰু।